হেল্ল',
হেল্ল', কি কৈছা?
এইখিনতে আছোহে।
ভাত চাত খালা নে?
উম, খালো।
কিহে খালা?
সুদায়, দিম আছিলে।
অ, ডিম আছিলে। আচ্ছা', হ তাকে বোলো ফোনতা অ, কিনো কৈ আছা খবৰ এটা লওঁ। আছো আও, শুই মেলেলি বহি আছো।
পঢ়া,
পঢ়া, পঢ়িছো আও ডি এল এড একজামৰ কাৰণে। কি নো হয় জানো, অ' প পৰীক্ষা হেই তাৰিখে বোলে, বাৰ তাইখে নেকি?
উম,
উম, ভাত-চাত বনাইছা নি?
ভাত বনামহে বনোৱা নাই।
কি আছে আজি?
উম, আজি একো নাই সোদা চবজি, দাইল।
অ
খালো
অ পাইছো আমাৰ একে, আলু, চবজি, ভাত, দালি, ডিম, সেনেকেই আও।
উম উম
মই নাখাওঁ যে মাছ মাংস।
অ গম পাইছোঁ
ইয়েছ। ক'ৰবাত ফুৰিবলৈ গৈছে নেকি
নাই কত ফুৰিবলৈ যাবা কামই আজৰি নাইকিয়া আৰু
ইমান কি কাম
ৱাই কা ম কি সীমা আছে
অ ন ভাল পাও ফুৰিবলৈ লগ পায় বহুত
যাব লাগিব দুদিনমানৰ কাৰণে এফালে যাম বুলি ভাবিছো
কত
যাম আৰু কত যাম জানো কব নোৱাৰো সিদ্ধান্ত কৰিছোহে
হাবি চাহ
উম
দিছো
উম
যোৱা খেতি বাতি
খেতি কঠীয়া পাৰি থৈছো
পাৰিলাই নি
এইবাৰ বেছি নহয় নহয় ত আকৌ দুবিঘামান হ'ব
নৰুৱা নে গোটেইবোৰ
ওহোঁ
তাকে গৰমততো মোৰ ভাল নালাগে খেতি বাতি ৰ'দত
উহ ভাল নালাগিলে নহব নহয় খেতি কৰিবই লাগিব ই
নাই মই মোৰ কথাটো কৈছো কিবা মই ভাল নাপাওঁ আৰু
উম উম গম পাইছো
বাকী ঘৰ মানুহ বোৰ আচে নাই
আজিকালি ফোনৰ যগাৰ ফোন পিটিকি পিটিকি বহি থাকে
হি হি
বিয় এডৰ একজাম কেতিয়াকে
দুই তাৰিখে বোলে
জুলাই
অ
উম দহ দিনৰ পাছত দিলে
অ মই বেয়াটো হে বি এডৰ কাৰণে প্ৰথমে পঢ়িছিলো বি এডৰ কাৰণে কিতাপো আনিলো প্ৰথমে মানে ডি এল এডৰ কিতাপখন আনিছিলো তাৰপিছতে বি এডৰ কাৰণে কিতাপখন আনিলো ডি এড এখন অসমীয়াত আছে মই আকৌ অসমীয়াত থাকিলে পঢ়ি বেয়া পাওঁ মানে দিগদাৰ হয় আৰু ইংলিছ মিডিয়াম যে তাৰপিছতে অসমীয়াখন আনিতো আনি পেলাই সেইখন থলুটো পেলাই দ এখন কিনি আনিলো চাৰিশ মান দি পেলাই দেই কিনি আনি পেলা সেইখন খুব পঢ়িলো পঢ়ি পঢ়ি মেছ পুৰা কৰিলো সেইখনৰ পৰা তাৰ পিছতে আকৌ মায়ে ক'লে বোলে ডি এল এডটো বেছি ভাল হব নেকি তাই এল এডবে ডি এল এড দিব কৈছে কলে ময়ো চাইছো ময়ো ডি এল এড কাৰ বেছি ইজি পাম ডি এডে পঢ়ি আছো বি এডৰ কাৰণে পঢ়াই নাই মই
গম পাইছো
এনেহে দিম আ বিয়েতটো এনেই দিম বিয়েতটো এনেই দিব লহে যাম দিমগে বাৰু খালি বিয়েট সেই কাৰণে মই প্ৰিপ্যেচন নাই কোৱা বাকী আৰু বাকী যিখিনি আহিলে মুখতে অহাখিনি পাৰিলে দি কৰিম আৰু মই আৰু ক
গম পাইছো
ভাল হলে হল ভাবিছো
উম উম অ পঢ়িলে ভাল হবই আৰু কীয় বেয়া হব
সুধিছো বাৰু মেথছ খিনি ইজি ৰিজনিং খিনিও ইজিয়ে ইংলিছো মই চাইছিলো ভইচ নিউচৰ এনেকে পিপজিচন চিপজিচন আছে চিন মেটনিম সেইখিনিতো বাৰু মই পাৰিম বুলিয়ে ভাবিছো দেই খালি এতিয়া তোমাৰ কি বুলি কয় এ চচিয়েলৰ পাৰ্ট এটা আছে চাইঞ্চৰ পাৰ্ট এটা আছে আৰু এ জেনেৰেল নলেজৰ পাৰ্ট এটা আছে জেনেৰেল নলেজৰ পাৰ্টটো তেনেকে হিষ্ট চিষ্টি সেনেকে কিব কিবি কাৰেণ্ট এফায়াৰচ চাৰেন এফায়াৰচ আহিব সেইখিনি বাৰু দহ আহিব বাকী চচিয়েল আৰু চাইন্স চচিয়েল আৰু যোনটো অ এ মানে এনভাইৰমেন্টেল চ চন্স আৰু ই ভি এছ প্লাচ যোনটো চচিয়েলৰ এক্সট্ৰাকে সেইকেইটা পোন্ধ পোধৰ টিচ আহিব সেই ই ভিএচ খিনি বাৰু পাৰ লাগে দেই তাত জেনেৰেল চাইন্সৰ কুৱেশন খিনিয়ে আছে মানে পঢ়িছো বাৰো দেই বাকী জি এছ চচিয়েল কতনো চচিয়েলজি টান নহয় বাৰু চচিয়েল এইবোৰে আছে এইবোৰ হিষ্ট্ৰি জিঅগ্ৰাফি আছে কিন্তু তাত যোনখিনি ইকনমিক বা পলিটিকেল আছে ইমানো ভাল পোৱা নাই মই এইবোৰ কিবা কিবি গ্ৰাহকৰ কিবা কিবি পোন্ধ পোন্ধৰ আহিব মই ত টোতেল তিছ আহিব এটা পোন্ধৰ এটা নোৱাৰিব
টোটেল মাৰ্ক কিমান ন
মানে ই ভি এছ খত মানে টোটেল মাৰ্ক হাণ্ড্ৰেড
অ হানড্ৰেটৰ যদি ত্ৰিশ শেষ খনতে আহে দেখো ইফালে লাঠাই মৰিলে
নহয় অ' সেইখন অকলে ত্ৰিছ নহয় দুখন ত্ৰিছ চচিয়েল চাইন্স আৰু চাইন্সৰ এটা মানে এ ই ভি এছ আৰু চাইন্স খন এটা সেইটো পোন্ধৰ আহিব চচিয়েল চাইন্স খন এটা সেইটো পোন্ধৰ আহিব চচিয়েল চাইন্স খনত তোমাৰ হেৰিও আছে হিষ্ট্ৰি আছে ধৰি লোৱা আহ আহোম আহোমৰ আহোমৰ কথা আহিব তাত তাৰ পাছতে তোমাৰ অসমৰ কথা মানে কি ভ পৃথিৱীখনৰ কথা আহিব তাৰপিছত বায়ুমণ্ডলৰ কথা এনেকে নেচাৰেল ৰিচৰ্চেছ সেইবোৰ মানে তাত মানে গোটেই নাইন তেনৰ মানে ছচিয়েল কেইখনৰ হিষ্ট্ৰি জিঅগ্ৰফি চিভিক্স এনেকে মানে গোটেইখিনি যে গোটেই গোটেই খিনি মিলাই বিলাই সেই পোন্ধৰ আহিব কনজোমাৰ নে কিবা কিবি কেইটামান আহিব কোৱা আৰু আইন চাইন বোৰ আছে যে এনেকে প্ৰিয়ে সংবিধান চংবিধানত পৰত মিলাই মেলি প্ৰশ্ন আহিব পোন্ধৰ
উম
তাৰপিছতে বাকী চাইন্স খন চাইন্স খন আকৌ মই ভালে পাইছিলো খালি কিছুমান নপঢ়ি নপঢ়ি পাহৰিলো আজি পতাকে আজি মই এই চাকৰি সন্ধানী কিতাপ খনৰ পৰা পঢ়োতে মই মানে পাইছো বাৰু দেই তাত মই পাঁচটান ক এম চউত মই চাৰিটা মানে পাইলো বাৰু সেই যোন এশতা নোৱাৰিলো যে সেই সটা মানে মই মানে ন পঢ়াৰ কাৰণে নাই প় ম সেইকাৰণে মই তাকি ভিছো মানে আগতে মানে পঢ়ি আহিছো ডিগ্ৰী তেতিয়া সেইবোৰ কিবা কিবি কলেন কামাৰ পেৰেণ্ট কাম সবোৰ চব পঢ়িয়ে আহিছো এইবিলাক ষ্ট্ৰাকচাৰ অ প্লেন এনিমেলছ কিবা বোৰ আহিছে কালি সি আমে পঢিলো যে ওড মানে পাহৰি থাকিল নহয় অৰ্থ পাহৰি পাহৰি থাকিলো তাত আৰু তাত বাৰ অসমীয়াতো আছে বাৰু সেইটোও খেলি মেলি লাগিছে তথাপিও আৰু খালি পাহৰি পাহৰি যোৱা নিচিনা হল সেইবোৰ গোটেই খেলি মেলি হল খঙে ভাব
উম
বাকি চাক‌ পৰিসন্ধানীখনত তানে চাকৰি সন্ধানীখন আজি চাই আজি মেলিছো সেইখন আগতে নাই মেলা সেইখনত জিকে পাৰ্টটো আছে যি কে এনভাইৰনমেন্ট এনেকে সেইখিনি আছে সেইখিনি তাৰ পৰা চাইছো তথা যোনখিনি ন নোৱাৰিলো সেইখিনি মই চিকিনত লিখি থৈছিলোখি সেইখিনি ৰাতি বোলো পঢ়িব লাগিব সেইখিনি গুগলৰ পৰা বিচাৰি মেলি এনেকে থৈছিলো তাৰ পিছতে চাইছো মানে ভাগ কৰি মেলি চালো মানে সেইখিনি পঢ়িলেও হব বাকী উ এই জি কে ডায়েৰীখন নীহাৰিকা মেমৰ মই কিনিছিলো যে সেই ত পৰা হেৰি পঢ়িছো এম চিউহে পঢিছো আৰু মানে এইবোৰ এনেকে পঢ়ি থকা নাই আৰু ইমান আৰু এম চিউ খিনি মানে আগতে পঢ়া যে মানে চাই দিলে মানে ম মানে আনচাৰ বোৰ মনলৈ আহি যায় আৰু সেইকাৰণে মানে এম চি ইউ খিনি খুব চাইছো মানে এতিয়া আৰু ডিটেইলছত ইমান পঢ়ি থাকিবে নাই এম চিকউ চাই তাৰ মাজতে এম চি তো অলপ বহলাই মেলি লিখা আছে লিখি মেলি লৈছো ভালে বাৰু পঢ়িবলে বেয়া নহয় খালি কিমান বা কাটফ যায় সেইটোয়ে আৰু
অ ইয়াত আক হেৰি একাডেমিক মাৰ্কবিলাক
নকৰে বি এডতহে কৰে একো নাইব খালি মই বেয়া পাওঁ মই নিগটিভ মাৰ্কিং থাকে নিগেটিভ মাৰ্কিং আছে আকৌ এক একত একত বাৰু জিৰ' পইণ্ট টু ফাইভ কে যাব মানে চাৰিটা ভৰিলৈ একে যায় তথাপিও বা এটা ভুল হলে আকৌ ধৰি লোৱা উম মানে কি হয় আৰু মানে কেতিয়াবা শে একেটা বা জিৰ পইন এ মানে মাচ্ছটো হৈ যায় যে
নিগেটিভ মাৰ্ক কে কে থাকে এণ্ট্ৰেঞ্চৰ পৰীক্ষাতো নিগেটিভ মাৰ্ক
থাকে থাকে আৰু নিগেটিভ মাৰ্ক খালি মই এইটো নাথাকো হলে ভাল আছিলে আৰু‌ সেইয়াৰ হে ভিডিঅ' টো আছে
হয়
উম নিগেটিভ মাৰ্কিনৰ বা দিগদাৰ আৰু মোৰ ভাল নালাগে নিগেটিভ মাইক ম থাকে খঙে উঠে ম সাঁচি দি যায় সেইটো কাৰণেহে মই অকণ বেয়াছো উম মানে ইচ্ছা মই যে টোককা মাৰি বুলি ন ন নিগেটিভ ম্কিন থাকিলে এনেুৱা হয় ধৰি লোৱা এয়া তোমাৰ যেনিবা দুটা প্ৰশ্ন অপশন আ তাৰ চাৰিটা অপচন তুমি দুটা হানডেৰেট পাৰ্চ চিয়ৰ যে দুটা আনঞ্চাৰ নহয় তুমি জানা তই দুটাৰ মাজত খেলি মেলি লাগি তোমাৰ মানে সেই কিয় নেগেটিভ থাকিলে সেইটো কিবা এটা আনচাৰ লিখি থৈ আহিবলৈ ভয় লাগে, হ লও তুমি দুটা চিয়ৰ দুটা নহয় বুলি মানে দু দুটা অপচন কাটি দিলা আৰু দুটা অপশন আছে নহয় সেই দুটা কোনটো হব এতিয়া সেনেকুৱা হয় কথাটো কোনটো দিম কোনটো দিম তোমাক কিবা এটা দি থৈ আহিব ভুল হলে আকৌ তোমাৰ হ হব নহয় মানে কি বুলি কয় মাক্ এনেই গোছি যাব জিৰ পই ফাইপ এটা এইটো কাৰণে মই মানে মেগ থাকিলে বেয়া পাওঁ বাকী নিগেটিভ নহয় ধৰি লোৱা যোৰহাটতে হব যোৰহাটৰ চেণ্টাৰ দিছো মই আৰি কত হয় নাজানো আৰু কতনো হ'ব চাগে এইবিলাক কবাত ছিব ছাবি চেট্ৰেলে টেন্টেল একুৱা য' য'ত পাতে আৰু নাজানো ভালকে কেনে গম নাপাওঁ দেহাইও দিছ
ফনটা আহিছে
দোকান এবাদ দিয়াহেটো হেৰি কি বুলি কয় দেহকৌ ফৰ্ম ফিল আপ কৰি দিছিলো নহয়
উম পঢ়িছে নাই সেইজনী
গম দোটা মোৰ ওচৰলৈ আহিম আহিমগে আজিলৈকে অহাই নাই
উম ডক্তৰ পঢ়িব নহয় হ'ব দে
কেনেকে জানো কি পঢ়ে গম নহয় নিজেহে কৈছিলে তাৰ পৰা নোটচ নিবলৈ যাম বুলি অ কৈচিলা নিবলৈ যাম দেই নোটছ কেইটা থবা বুলি কৈছিলে মইতো থবলৈ কি আছে মই বোলো ডেইলি মই লিখি আছো পঢি আছো বনাই বনাই গৈ আছো আৰু নোজ তেনেকে কৈছো যেনিবা
উম
তাই আকৌ হেৰি কি অহাই নাই তাৰপিছতে আজি যদি মেছেজ কৰিছিলে দিনত তাৰপছতে কৈছিলে হেৰি যাম এদিন এনেকে কৈছিলে আজি হেনো মোমায়েকৰ ঘলে গৈছিল কাইলৈ তাই কান্দো বেলটোৰ একজাম আছে।
উম।
সেইকাৰণে তাই কামটো সেইবোৰ কৰি পেলাই মোমায়েকৰ ঘৰলৈ যাব। তাৰপৰা আহি পেলাই তাৰপিছত কোনোবা এদিন আহিম বুলি কৈছে। মই বোলো তোৰ কথা এনেকে ক'লো আৰুনো কি কম হয়নাই?
উম।
অ'ফ হেৰি মামাৰ ঘৰলে গৈছিলো নহয় আজি! আমি বেয়া দহি বাতিছে।
কোনখনত? সেই যোৰ কাপোৰযোৰ? অ'।
ভাল দিছে আকৌ দে, বগা কাপোৰযোৰত সেউজীয়া আৰু ৰঙা দি পেলাই বাতিছে সেইটোত দিছিলো যে।
সেইযোৰ ইমান উধাতো খাই বাতিছে যে ক'ৰবালৈ পিন্ধি যাব নে কিনো?
গম নাপাও মই সুধিলো মই বোলো এযোৰ ইমান উধাটো খাই কেলে বাতিছে আপুনি, আপোনাক মানে আপুনি ক'ত পিন্ধিব নে কিনো? কৈছে ক'তনো উধাটো খাই বাতিছো আৰু জাপি মেলি থৈ, কি চিলাই-মেলি অনা কেইবাদিনোৱে হ'ল, সেইটোকাৰণে আৰু বাতো বুলি বাতিছো এনেকে কৈছে আৰু। মই বোলো বাতক বাত বাতক নহয় আপুনি বেছিয়ে জলদা-জলদিকে বাতিছে, নহয় আৰু ক'ৰবাত পিন্ধি যাও বুলি ক'লে, এতিয়া পিন্ধি যাবলৈ কাপোৰযোৰ আকৌ আধা হে হৈ আছে যে, একেবাৰে দহিটো কাৰণে বাতিয়ে পেলাও আও এনেকে কৈছে আও। মই বোলো বাতক বাতক মইনো কি কম আউ হয় নে? সেনেকে ক'লো।
ভাল লাগিছে আগনিচিনা কাপোৰযোৰ
ভাল লাগিছে ভাল লাগিছে। আৰু দহিটো বৰ ধুনীয়া লাগিছে, দহিটো মানে হেৰি সেউজীয়া মানে, কাপোৰযোৰত মানে বগাটোত পুৰা হেৰি আছিলে যে উম, সেউজীয়া নীলা-ৰঙা এনেকে আছিলে নে? সেউ-সেউজীয়া-ৰঙা ফুল দহি দিছে ভাল লাগিছে। সেই ৰঙাটোকে মই সেই বাক চিলাব দিয়া কাপোৰযোৰত বা-বাতিম নেকি! এনেকে ভাবিছো চাই যে ৰংটো ধুনীয়া ৰঙটো মানে ৰঙাটো।
সেইযোৰত বগা দিলেও ভাল লাগিব পাই।
অ' বাক চিলাব দিয়াযোৰত।
মানে দু-দু বগা বেছি নহয়, দুডাল দুডাল।
সেই ৰং মিক্স কৰি নিদিও নেকি, মিক্স কৰি দিলে মানে সেইটো অলপ, অলপ মানে হেৰি টাইপ কাপোৰবিলাকতহে মিক্স কৰি দিলে ভাল লাগে পাটৰ-চাটৰ, মুগা-চুগা বিলাকত। বা বগা কাপোৰযোৰত সেনেকে। ইয়াৰ মিস্ক কৰি দিছিলো যে, মোৰ মানে মিক্স কৰি দিব বৰ এটা মন নাই, মোৰ মানে এনেকুৱা লাগিছে মানে ৰঙাযোৰ দিলে বৰ